হেল্ল'! এতিয়া শুনিছে নে নাই বাৰু?
শুনিছোঁ, শুনিছোঁ। কিন্তু তোমাৰ হেডফোন লগাই থোৱা আছে নেকি অলপ
অ'।
অ', এতিয়া ঠিকে আছে।
অ'।
এই কোনে চিঞৰিছে অ'!
এ, ছাগলী চিঞৰি আছে
অ', অ'।
অ', আছে নেকি তোমালোকৰ সেইফালে ছাগলী?
ছে ছাগলী আছে বাৰু, আমাৰ ঘৰত নাই বাৰু কিন্তু ওচৰৰ ঘৰত তেনেকে পোহে আৰু।
অ'।
ছাগলী পুহিলেও আজিকালি লাভ আছে কিন্তু ন!
অ', বহুত লাভজনক ব্যৱসায়। আৰু হেৰি আজিকালি ছাগলী, হাঁহ, কুকুৰা সেইবোৰ মানে পুহিবলৈ যদি বিচাৰিছা, ট্ৰেইনিং ল'ব পৰা যায় নহয় তেনেকুৱা।
অ', অ',
মানে দিয়া যে। ত' মানে যদি পোহা হয়, ত' বৈজ্ঞানিক পদ্ধতিত পুহিলে ভাল প্ৰফিট মানে আনিব পৰা যায় ন, শিকি ল'লে ভাল ধৰা অ', ছাগলীতো বেমাৰ হ'লে কেনেকে প্ৰতিপালন কৰিব লাগিব, তাক বেমাৰ হ'লে কি ঔষধ দিব লাগিব ওজন কেনেকে আহিব, দানা কেনেকে খুৱাব লাগিব বহুত কথা থাকে ন! শি কি ল'লে ভাল আৰু হয় নাই?
শিকি ল'লে ভাল আৰু কাৰণে আমাৰ যেনেকে অ', মানে সিহঁতৰ এক প্ৰজাতি থাকে ন! ত' বেলেগ, বেলেগ প্ৰজাতিৰ লগত মানে সিহঁতৰ কম্বিনেশ্যনটো মিলাব লাগে মানে, কেনে- কেনেকৈ কি কৰে, ক্ৰছ কৰিব লাগে মানে। তেতিয়া ডাঙৰ হয়, শুনিছোঁ বাৰু।
আৰু আজিকালি তোমাৰ হেৰি ইউটিউবতো মানে ইয়াৰ এই উ ছাগলী বুলিয়ে নহয় যিকোনো মানে ফ-ফাৰ্মি, ফাৰ্ম খুলিবৰ কাৰণে ভালকে মানে ভিডিঅ' কিছুমান দিয়া থাকে। বৰ মানে সুবিধা হয়, আৰু সেইবোৰ চালে।
হয়, হয়।
উম। আৰু ব্ৰইলাৰোচোন আজিকালি মানুহে বহুত মানে উম, পুহিছে ন!
উম।
উম, এটা মানে জীৱিকা পথ হিচা অ', জীৱিকা পথ হিচাপে তাক হাতত লৈছে। ভাল এটা প্ৰফিট, প্ৰফিট হোৱাকৈ।
অ', তোমালোকৰ আছে নেকি ব্ৰইলাৰ হেৰি?
অ', আমাৰ এইফালেটো বহুত, বহুত মানুহৰ তেনেকে ডাঙৰ, ডাঙৰ ফাৰ্ম খোলা আছে দেই কিছুমানে মানে এই তোমাৰ একেবাৰে নিজেও কৰিছে। আৰু কিছুমান কম কোম্পানী আছে নেকি দুই তিনিটামান কোম্পানী আছে তাহতৰ পৰা হেৰি তাহাঁতৰ লগত কিবা দিল হয় আৰু ত', এতিয়া পোৱালি খিনি তাৰ পৰা আনে,
অ,
কটন লোৱাখিনি মানে যোনে ল'ব তাহাঁতি কৰে। তাৰপিছত খোৱা দানা চানা কোম্পানীৰ ফালৰ পৰাই দিয়ে এই তেনেকুৱা কে, উম, বহু কেইজনে পুহিছে আৰু হেৰি লাভো হৈছে কিন্তু। মানে কামটো বেয়া নহয় আৰু। এনে এনেকুৱা তোমাৰ হাতত যদি কৰিবলৈ তেনেকুৱা ধৰণৰ কাম নাই। খালী মাটি যদি পৰি আছে ধৰা ঘৰত। কিন্তু কাম কৰিবলে কিবা পুঁজিৰ অভাৱ। ত তেনেকে মানে এই কামটো কৰি তুমি ভাল এটা হেৰি উপাৰ্জন লাভ কৰিব পাৰা মানে। তেনেকুৱা।
আজিকালি হয় মই দেখিছোঁ গাঁৱত দেখিছোঁ বাৰু ইমান বিশেষ মানে নাজানো আৰু কেনেকে কি প্ৰচেছত কি কৰে,
আহ, মই মানে যিমানখিনি জানো তো তোমাৰ মেডিচিন মানে দৰৱ ঔষধ পাতি সেইবিলাকো ত কোম্পানীয়ে দিয়ে। পোৱালী বিলাক তাহাঁতি দিয়ে।
অ, সেইবোৰ দিয় ন? আৰু যেতিয়া যেতিয়া বি কি কাৰণে একো প্ৰব্লেম নাই ন বিক্ৰী কৰিবৰ কাৰণে ডাঙৰ হোৱাৰ পিছত?
অ, মানে তোমাৰ এতিয়া এনে ব্ৰইলাৰ পঞ্চল্লিশ দিনলৈকে ৰাখিব লাগে ন,
অ,
তেতিয়া ধৰা তোমাৰ সদায়ো তাহাঁতি আহি ওজন কৰি থাকে কম্পিতাৰি মানুহে আহি ওজন কৰিব, আৰু যেতিয়া তোমাৰ ধৰা উম, আঢ়ৈ কেজি তিনি কেজি হৈ গ'ল ন প্ৰতিটো প্ৰতিটো ব্ৰইলাৰ, ধৰা গড় হিচাপত যদি সিমানত আহিছে তেতিয়া তোমাৰ, আহ ত্ৰিছ দিনৰ পৰা তোমাৰ পঞ্চল্লিছ দিনৰ ভিতৰত ব্ৰইলাৰখিনি মানে বিক্ৰীৰ কাৰণে তাহাঁত তি লৈ যায়হি।
অ,
তেনেকুৱা কৰে তাৰপিছত আৰু আহ, হেৰি আহ, যেতিয়া ব্ৰইলাৰ দিবলৈ আহে বা নিবলৈ আহে ন ৰাতি-ৰাতিয়ে নিয়ে।
অ,
অ, কেলে গম পাইছা নাই?
কি কাৰণে?
দিনত বহুত বেছি গৰম হয় যে,
অ, সেইকাৰণে ৰাতি মানে এইটো
অ, সেইটো কাৰণে মানে ৰাতি ব্ৰইলাৰ উঠায়।
আচ্ছা।
উম, বহুত খিনি নিব লগা হয় গাড়ীত ন। তাহাঁতৰ মৰি যাব পাৰে তাহাঁতিতো আলখুৱা হয় ন প্ৰাণীবিধ ত সেইটো কাৰণে অলপ বেছি গৰম বা উশাহ ল'ব যদি পৰা নাই তাহাঁতি মানে মৰা চান্সটো বেছি থাকে। সেইটো কাৰণে সেই দিনত নকৰি ৰাতিলে সেইটো কাম ৰখা হয় আৰু। উম।
আৰু ইয়াৰ প্ৰডাকশ্যনটো মানে প্ৰডাকশ্যনৰ মানে যেতিয়া বৃদ্ধি হোৱা মানে শকত হোৱা বা ওজন হোৱা হেৰিটো ঠাণ্ডা দিনত বেছিকে ওজন হয় নে গৰম দিনত বেছি ওজন হয়? গম পোৱা নে?
অহ মানে চোৱাৰ লগত কথা দেই মই যিমানখিনি জানো তুমি এনে ঠাণ্ডা দিনত অকমান লাহ লেহেমীয়া হয় বুলি কয়। কিন্তু আ তোমাৰ যেতিয়া ঠাণ্ডা দিনত পোৱালিখিনি আনে সেই দহ দিনৰ কাৰণে মানে গৰম ভাপত ৰখা হয় তাহাঁতক। ত' ত' তেতিয়া মৰিবলে নাপায় ভালকে সেই কেই দিনত বেজীবিলাক ভালকে দিয়া হয় ন সেই দহ দিনত ভালকে যদি প্ৰতিপালন কৰা হয়। মানে একেই আহে গ্ৰোথটো একে হয়।
আচ্ছা।
অ', কাৰণ খোৱা লগতহে কথা তাহাতি মেইনকে খোৱা আৰু তোমাৰ ঠাণ্ডা দিনত তোমাৰ হেৰি কৰিব লাগিব। এইটো গৰমটো অকমান বেছি দিব লাগিব ধৰা। অ', ঘৰটো এনেকে নিৰ্মণ কৰিব লাগিব যাতে গৰম দিনত তুমি আ বতাহ পাই থাকে আৰু ঠাণ্ডা দিনত মানে গৰম গৰমটো অনুভৱ কৰিব পাৰে তাহাঁতি।
অ'।
তেনেকে ত' ত' তেনেকুৱা ব্যৱস্থা থাকে ন। কিছুমান সেনেকে সেইটো পদ্ধতিত কৰি মানে অ' সমানে আৰু তেনেকে ডিফাৰেন্ঞ্চ নাই। তোমাৰ চোৱা চিতাৰ লগতে কথা ইয়াৰ গ্ৰৌথটো মানে।
অ'।
উম, উম।
আৰু ওজনটো মানে হেৰি আহ পঞ্চল্লিশ দিনত এইটো তিনিকিলো ওজনৰ মানৰ হৈ যায় নেকি বিক্ৰীৰ কাৰণে প্ৰস্তুত হৈ যায়।
উম, কিছুমান তিনি কেজি হৈ যায়।
অ', পঞ্চল্লিছ দিনৰ ভিতৰত আমি বিক্ৰী কৰিব পাৰো ন।
অ', অ', পাৰা আৰু। মানে তিনি কেজি প্ৰতিটো যে হ'ব তেনেকুৱা কথা নাই। কিন্তু মেক্সিমাম তোমাৰ দুই আঢ়ৈ কেজিৰ ওপৰত আহি যায়।
অ', এভাৰেজটো মানে আধ আঢ়ৈ কিলো সেনেকুৱা
অ', আঢ়ৈ কেজি অ' অ'। তেনেকুৱা তাৰে মাজত তোমাৰ দুই কেজি থাকিব পাৰে। তিনি কেজিও থাকিব পাৰে বা আঢ়ৈ কেজিও থাকিব পাৰে মানে। অ', চব ধৰণৰে থাকে ত' দুই এটা আকৌ এনেকুৱা হয়, তোমাৰ ভালকে খাব নোৱাৰে ন তেনেকুৱা থাকে খিনি ওজাৰটো কম হৈ থাকে। তেনেকুৱা আৰু উম।
অ', অ', অ'।
আমাৰ এইটো চাইডততো বহুত মানুহে এইটো কাম মানে হাতত লৈছে। আৰু কৰিছেও মানে লাভো হৈছে। উম।
আৰু শুনিবলৈ পাওঁ ভালকে প্ৰতিপালন নকৰিলে মানে এইটো বস্তু ভালকে প্ৰডাকশ্যনটো নহয়। আৰু লোকচান হৈ যায় বুলি শুনিছোঁ।
অ', সেইটো লোকচান হ'ব পাৰে দেই যদি তুমি এতিয়া যিকোনো ক্ষেত্ৰতে তুমি যদি ভালকে কাম নকৰা। তোমাৰ তুমি বস্তুখিনি যে আনিলা ধৰা বেলেগ এটা ব্যৱসায় তুমি ধৰা কিবা এটা চেল কৰিবলে আনি চইচা বিক্ৰীৰ কাৰণে ত সেইটো যদি তুমি কাম ভালকে নকৰা তো লোকচানতো হবই ন এই তেনেকুৱা আৰু ইয়াত যদি তুমি প্ৰতিপালন ভালকে নক কৰা যদি ব্ৰইলাৰ বোৰ মৰি যায় বেছিকে মৰে তুমি খোৱা দানা কেনেকে দিব লাগে নাজানা ঔষধ কোনটো বেমাৰত কি দিব লাগে সেইটো যদি নাজানা যদি মৰে তেতিয়াাহলেতো লোকচান হ'বই ন
নাই নাই এইটো কথা হয় বাৰু আৰু এটা কথা শুনিবলৈ পাওঁ যে অ তিনিটা মাহ মানে তিনিটা মাহ নহয় তিনিটা কিস্তি প্ৰথম কিসি কিস্তিত ধুনীয়া প্ৰডাকশ্যন হয় ছেকেণ্ড কিস্তিটো ভাল হয় তিনি নম্বৰৰ মানে যোনটো হেৰি হয় তাত মানে হেৰিবোৰ ব্ৰইলাৰ বোৰ সৰু সৰু মানে হয় বোলে সোনকালে নাবাঢ়ে বুলি কয় মানে অলপমান কিবা কিবি ডিফেক্ট ওলায় ত কি কাৰণে হয় সেইটো বস্তু নাজানো মানে ভালকে শুনিবলৈ পাওঁ আৰু
অ
সেইটো বস্তু আমাৰ সেই গাঁওৰ চাইড যেনেকে গ'লে মানে মানে শুনিবলৈ পাওঁ ইমানমান ইমান বাৰ কৰিলোঁ দুবাৰ কৰিলোঁ তিনি নম্বৰ বাৰত এনেকুৱা হৈছে তেনেকুৱা হৈছে বুলি শুনিবলৈ পাওঁ মানে কি কৰিলে ভাল হ'ব বুলি কয়
উ
কিন্তু অলপমান চফা কৰি ৰাখিব লাগে বুলি শুনিছো আৰু ভালকে চফা কৰি ৰাখিব লাগে বুলি
অ মানে এনেকুৱা কথাটো তোমাৰ ব্ৰইলাৰ যদি লৈছা তুমি পৰিষ্কাৰটো বহুত মানে দৰকাৰী বস্তু প্ৰতি দিনাই কৰিব লাগে হা তাৰপিছত তোমাৰ যেতিয়া তুমি তিনিবাৰ মান পুহিলা ঠিক আছে তাৰ পিছত আমি অ বিশৰ পৰা ত্ৰিশ দিন মানে ৰ ৰৈ দিব লাগিব সেইখিনি সময়ত যদি কিবা ব্ৰইলাৰ ফাৰ্মত নতুন কিবা ইমান দিন পুহি থক থকাৰ কাৰণে কিবা যদি বীজাণু সোমাইছিলেও সেইখিনি মানে মৰিব কাৰণে অকমান দিন মানে ৰৈ দিব লাগে আচলতে আৰু অ যেতিয়াই আকৌ এবাৰ নতুনকে পোৱালি লোৱা হয় এইটো বাৰু প্ৰত্যেকবাৰে কৰিব লাগিব যে তুমি খুব ভালকে চাফা কৰিব লাগিব চূণ দিব লাগিব অ পাৰিলে সেইখিনি জাগাখিনি মাত খিনি ওপৰত তৰপটো খান্দি পেলাই দিলেও বেয়া নহয় ত খুব ভালকে মানে চাফা কৰিব লাগে সেই বস্তু খিনিয়ে বহুত গুৰুত্বপূৰ্ণ তাৰমানে আৰু যদি তুমি সেই নিয়মখিনি মানি থাকা ন প্ৰডাকচন তোমাৰ কি হ'ব সেইটো কথা মই মানে এতিয়ালৈকে যিহেতু দেখিছোঁ ধৰা আমাৰো কৰা হয় অকমান দো আছে ত তেনেকুৱা দেখা নাই মানে ভালেই দেখি আহিছোঁ উম উম
ভালে দিয়া ভালে ভাবিছ লে যদি তেনেকুৱা হেৰি কৰোঁ তেতিয়া মানে কামত কাটিব এইবোৰ আই দিয়া
অ আৰু মানে এনেকুৱা তোমাৰ অ এ তেৰি মই পাহৰিছোঁ এতিয়া কিবা ক'ব লৈছিলো। তিনিম অ' অ' পুহিছা যদি মানে তুমি মানে কামটো ভালকে কৰিব লাগিব। আৰু সেইটো ওপৰতে কথা তুমি দায়িত্ব সহকাৰে লৈছা, কাম খিনিবোলে আধাশৰীয়া কৰিছা। তেতিয়া লোকচানো হ'ব ন।
হয় বাৰু, যিকোনো ব্যৱসায়ত ভালকে মন দি নকৰিলে মানে সেইটো সফল হ'বলৈ অলপ কষ্ট হয় আৰু সফল হোৱাই নাযায় মানে।
অ'। তুমি অ' মেডিচিন এতিয়া কেতিয়া দিব লাগে সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব। উম এতিয়া দৰৱটো আনিলাই তুমি যেনিবা, ঠাণ্ডা ঠাইত থ'ব লাগে কিমান ঠাণ্ডা ঠাইত থ'ব লাগে সেই খিনিও এটা কথা ন, তুমি আনি গৰম জেগাত থৈ বুলি যদি গৰম জেগাত থৈ দিলা, তাৰ পিছত বোলে দৰৱ দিলা দিলোঁ বুলি ভাবিলা কিন্তু সেই দৰৱটোৱে একো কামত নিদিলে ন?
অ'।
বেমাৰটোতো হ'বই তেতি য়া তেনে তেনেকুৱাও বহুত কথা থাকে সৰু, সৰু কথা আৰু লক্ষ্য নকৰাকে। উম, উম, উম। আৰু এতিয়া বহুত কথা পাতিলোঁ ন। আ আজিলে হ'ব নেকি?
হাঁ।
আজিল